হয় হয় কওক কি কৰি আছে?
মই এই গৰমতটো ইমান বাঢ়িছে গম পাইছেনে? এই বিদ্যুতো কাটি থৈ দিছে মানে তাকে বোলো অ অকমান বতাহৰ আশাত বাহিৰলৈ ওলাই আহিছো ৰাস্তাই ৰাস্তাই তাতে ভাত খাজু খাই উঠিলো তো মঙহ অকন আনিলো। মঙহে মানে ধুনীয়াকে ভাত ত বনাই খাই বৈ অকনমান খোজকাঢ়ি দিছো ৰাস্তাই ৰাস্তাই বতাহ টো বোলো গাত লাগক নিজৰ স্বাস্থ্যৰ প্ৰতিও অকমান ধ্যান দিব লাগে। গতিকে ভাবিলো অকমান যদি খোজ কাঢ়ি দিও নিজৰ স্বাস্থ্যতটোও ভালে থাকিলে লগত গৰমৰ পৰাও অলপ পৰিত্ৰাণ পালো।
কি হ'লে এই গৰমত মানে অলপ মঙহ মঙহৰ অলপ দূৰত থকাতে ভাল হ'ব। যিহেতু স্বাস্থ্যৰ গৰমত মানে অলপ যিহেতু স্বাস্থ্যটোৱে অলপ ঠাণ্ডা বস্তু বিচাৰে। তেনেস্থলত মানে হয় আপুনি মাছ বা তেনেকুৱা কোনোবা ঠাণ্ডা ধৰণৰ বস্তু খাব লাগে। মঙহতটো মানে ইমান স্বাস্থ্যৰ কাৰণে ভাল নহয় আৰু মইও আজি মানে অকমান ধৰক মাছ আনিলো। আৰু এনেকে মানে অকই এসজ খালো ভালকে
আপুনি কোৱা কথাতটো মিছা নহয়। কিন্তু মানে এতিয়া কি ক'ব তাইও মাংস অকন খাওঁ খাওঁ বুলি কলে তাকে মাংস অকমান লৈ আহিলে। পিতাই তাকে মাংসক অনাৰ পিছত মানে বনাই গুনাই এতিয়াতো আনিলে যেতিয়া মন মেলিছে যেতিয়া খাবলৈ গতিকে মাংসখন বনাই মেলি আৰু ৰান্ধি মেলি মাংস কনকে খাই দিলো।
হয় হয় ঠিকেই কৈছে। যিহেতু আহ আপোনাৰ পিতাই অলপমান মন কৰিছিলে যে এইটো আপোনাৰ এইটো বয়সত হয়তো মাতৃ বা পিতৃ সকল সেৱা শুশ্ৰূষা কৰিব লাগে। যিহেতু তেখেতলোকৰ মানে পুতেক বা জীয়েকৰ ওপৰত বহুত এটা আশা থাকে আৰু বিশেষক মানে পুতেকৰ ওপৰত আশা থাকে। যিহেতু জীয়েকজনী হয়তো এদিন আপোনাৰ যিহেতু আপোনাৰ ভগ্নী বা আপোনাৰ বাইদেউ এতিয়া ঘৰত নাই।
হয় নিশ্চয় আৰু কথাটো তেনেকুৱা আপুনি ভাত সাজ কিহে খালে বুলি ক'লে?
মই মাছ আনিছিলো আপোনাৰ চন্দা মাছ বুলি যে কয় চন্দা মাছ। তেনেকে লোকলেই আমাৰ মানে আমাৰ ঘৰৰ ওচৰৰ পুখুৰীত ধৰা
হয় হয় মানে চন্দা মাছতটো ইমান খাব লাগে বাৰু কিন্তু যদি আপুনি চালানি মাছ পায়। তেন্তে পাৰিলে আপুনি অলপ দূৰতে থাকিব বুলি বুলি মই আপোনাক পৰামৰ্শ দিম। কিয়নো সেই চালানী মাছোবোৰে বিভিন্ন বেমাৰ আজাৰ আপোনাৰ মানে স্বাস্থ্য লৈ কঢ়িয়াই আনিব পাৰে। স্বাস্থ্য পৰীক্ষা হানিকাৰক স মাছসমূহ
হয় হয় হয় হয় আৰু মানে সেই মানে মই ধৰক আপোনাৰ শাক পাচলিৰ ক্ষেত্ৰতো মানে বহুত মই মনোযোগ দিওঁ। শাক পাচলি যিহেতু আপোনাৰ গৰমৰ দিন
হয় হয় মানে মই তাকে কৈছো আপুনি সেউজীয়া শাক পাচলি খাওঁক। পাৰিলে লগতে তিয়ঁহ এনেকুৱা ঠাণ্ডা জাতীয় যিসমূহ শাক-পাচলি আছে সেইসমূহ পাৰিলে আপুনি খালে আপোনাৰ স্বাস্থ্যটো মানে সতেজ থাকিব লগতে আপোনাৰ যিটো ভিতৰৰ পৰা যিটো আপোনাৰ দেহটো সেইটোও অলপ ঠাণ্ডা পৰিব গতিকে মই আপোনাক পৰামৰ্শ দিম যে আপুনি এনে ধৰণৰ কিছুমান পা পাচলি ব্যৱহাৰ কৰক
কিন্তু এইটো কোনো উচিত কথা নহয়।
হয়-হয় হয়
হয়।
আচলতে হয়-হয়। আপুনি আচলতে এতিয়া বৰ্তমান কি কৰি আছোঁ বুলি ক'লে?
মই বৰ্তমান মানে অলপ বাহিৰলৈ গৈছিলোঁ যিহেতু এজাক বৰষুণৰ অ বৰষুণ অহা দেখা গ'ল আৰু মানে বৰষুণৰ অলপ তিতিবলৈও যিহেতু আমি অলপ ধেমেলিয়া মনৰ মানুহ মন গৈছিল যদিও মানে শৰীৰৰ কথা চিন্তা কৰি মই ভিতৰলৈ কোবা-কোবিকৈ দৌৰি আহিলো। আৰু অলপমান মানে বাহিৰৰ বাৰাণ্ডাতে অকণমান বহিছোঁ খন্তেক পৰ
হয় বতৰটো মানে আপুনি কি কব বতৰটোৰো বৰ আবতৰীয়া এইমাত্ৰ যদি আপুনি ৰ'দ দিয়া দেখা পায় তেন্তে আকৌ পুনৰবাৰ লগালগ বৰষুণৰ প্ৰভাৱ পৰে গতিকে মানে বতৰটোৰ কোনো মানে এনেকে আগজাননী দিয়াত এতিয়াতো কঠিন হৈ পৰিছে আগতে আমি যেতিয়া আমাৰ দিনৰ কথা আমি যদি কওঁ এতিয়া আমি দুদিন পিছত বতৰ ৰ'দেই দিব নে বৰষুণ দিব আমি ক'ব পাৰো কিন্তু আজি। আজিকালি যিহে এয়া মানে অৱস্থা আমি বতৰটোৰ আগজাননী দিয়াতো অতি কঠিন হৈ পৰিছে বিজ্ঞানীসকলেও মানে বতৰৰ যি আগজাননী দিবলৈ বিভিন্ন যন্ত্ৰসমূহ ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণেও এতিয়া মানে ইমান সহজ নহয় বতৰৰ আগজাননী দিয়াটো হয়
শুনা পাইছা নে?
হয়-হয় আপুনি ৰঙালাও খেতি কৰে নেকি বাৰু ৰঙালাও খেতিও এই সময়ত অতি সুন্দৰ সুন্দৰভাৱে হয়
হয়-হয়